হেল্ল'।
হেল্ল'।
আহ মোৰ আৱাজটো শুনি পাই আছা ন?
অ অ শুনি আছো।
অ অ বাকী খবৰ খাতি ভাল ন।
উম উম ভালে আছে।
উ উম। ভাবিলো বহুত দিন ফোন কৰা নাই এবাৰ ফোন পাতি ফোন কৰি খবৰ খাতি সুধি লওঁ আৰু।
উম উম তোৰ তোৰ কেনেকুৱা?
মোৰো ঠিক ঠাক আৰু জীৱন যাপন যাই আছে আৰু ভালে কৰি।
উম, হম, বাকী কিবা এনে প্লেন।
উম। প্লেন এনেকা নাই আৰু। আৰু মোবাইলত গেম খেলি বহি থাকো আৰু। বেলেগ একো প্লেন নাই। তই কি কৰি আছ হয়?
এ এনেই আছো টিভি চিভি চাই।
গেম চেম নেখেলা নেকি? গেমত অনলাইনে নাহাচোন।
এ খেলো মাজে মাজে তোকে দেখা নাপাও।
মানে তই আনফ্ৰেণ্ড মাৰি দিছ নহি তেনেহ'লে।
অ অ হ'ব পাৰে হ'ব পাৰে আই দিতো দিবি।
দে তোৰ নামটো কি দিচ পিছে গেমত?
এ কিবা আছিল ৰ! কিবা মনত পৰা নাই ৰ কিবা এনেকা
মোৰটো চিকাৰী আছিল মোৰ।
আচ্ছা আচ্ছা নামটো ভাল লাগছে।
মানে মানুহজন তেনেকুৱা ন নামটো সেনেকুৱ থই দিওঁ আৰু।
উপাই নাই, ভাল
উ বকি চা চা খালী ন?
হা হা হা?
চাহ খালি ন চাহ চাহ?
অ অ হয় ত।
খালো খালো ময় চাই খাই দিলো আৰু। বাকী ঘৰৰ পিনে ভালে আছে ন?
আছে আছে। তহতৰ?
আছে আছে পুৰা পুৰা জিংগাৰলা পুৰা।
অ উম হম।
বাকী পৰীক্ষা চৰীক্ষাতটো শেষ হ'ল ঘৰত বহি বহি গেমে খেলি আছা নে কিবা কৰিছা আৰু?
নাই গেমে আৰু নো কি কৰিবি!
অঁ অঁ অঁ।
তোৰ?
ময়ো তাকে কৰি আছো আও। কিন্তু ভাবিছো কি এতিয়া কম্পিউটাৰ ক'ৰ্চছ লৈ ল নেকি? তোৰ আছেনে নাই কম্পিউটাৰৰ কিবা মানে পত্ৰ যাৰ আ
অ আচ্ছা চাই আছে আছে, মই হেৰি হায়াৰ ছেকেণ্ডোৰী পাছ কৰাৰ পিছত কৰিছিলো অ।
কৰাই নাই আৰু আৰু সেইটো আজিকালি শুনিছোঁ কি বহুত বহুত লাগে বোলে কম্পিউটাৰ চাৰত কিবা এটা এপ্লাই কৰিব লাগিলো।
অ অ লাগে লাগে লাগে স্কিল হিচাপে আৰু হেৰি ইউজ হয় ন।
ভাবিছোঁ বনাই লওঁ নেকি?
উম হম হ।
তই যত বনাইছিলে সেইখন মানে ভাল আছিল নে?
অ ভালে হয় অ ভালে হয় ওচৰৰতো হয় ন সেইটো ভাল হৈ যায় আৰু।
অ ভালকে বুজাইছিল ন?
অঁ অঁ ভালে।
তই কিমান কৰিছিলি ছয়মাহ কৰিছিলি নে এবছৰ কৰিছিলি?
এ বছৰৰ। ছয় মাহ কৰিব পৰা পায় এইবছৰো এইটো তোৰ কথা।
মই ছয়মাহ কৰি লম চাগে এবছৰৰ খাই ৰখি থাকিব আৰু।
অঁ সেইটো হয়। কিন্তু মানে ছয় মাহত ইমান ভালকে বুজন মানে ছয় মাহত যাতে ইমান বুজা নাপাবি আৰু।
একবছৰ কলেও বুজি নাপাওঁ মোক মোক খালি চাৰটিফিকেটখন ৰাখে লাগে খালি।
হয় সেইটো হয় ময়ো ভালকে মানে ক্লাছ কৰা নাছিলো ৰ। ছয়মাহ মানে গৈছো।
উ তোমাকতো দেখিছিলো আৰু তুমি মানে মই ক্ৰিকেট খেলি থ দেখিছিলো মই এনিাই ৰাস্তাত খেলি থকা খালে।
অহ অঁ।
উম।
তই নেখেলা নেকি।
মই ইমান খেলা নাছিলো।
তত ওচৰতচোন ফিল আছে এখন।
অঁ এ তচ পাত খেলছিলো মই ই দেখিবলৈ।
উম উম।
পিছে আমাৰ চিক্স ছেম, ৰিজাল্ট কেতিয়া দিয়ে বা চিক্স ছেমিষ্টাৰৰ?
অ সেইটো সেইটো হয়, কি একমাহ মান গৈছিলচোন। তোৰ মতে কি লাগে?
মানে নিব লাগে, কিন্তু মানে আমাৰ ছাৰসকলে কৈছিলে চোন জুলাই ফা জুলাই। মানে প্ৰথমপ্তাহ মানে দি দিব লাগে। এতিয়া দিবনে নাইবা?
উম টাইম লগাব চাগে।
যদিও কলে যে যে ফৰ্ত। এতিয়টো যে হ'ব বুলি কৈছিলে যদি হয়তো কৰিবি নে নাই?
অ আহ কৰিম কৰিম, তই?
কৰি বি ন?
বেগ লগত পাৰি না?
অ পাৰিবি চাগে।
আৰু। কিবা গাইডন গাইড লাইনৰ দেখোন চাইছিল মানে এনেকুৱা যে ক'বাত লিখা আছিল যে নোৱাৰ দ বুলি। তেই।
অ কিছুমান মানে গাইডলাইন দিছে যে কিছুমান যদি ল'ৰা ছোৱালী। ছলি ভাল নালাগে ওলাই দিব বোলে।
অ সেনেকুৱা আছে নেকি?
উম সতিয়া তোক যদি ভাল লাগে। ওলাই দিব আৰু।
আচ্ছা আচ্ছা। তাৰ পিছত মাষ্টাৰ্ছ ওৱান ইয়েৰ হৈ যাব না?
চা।
তাৰপিছত মাষ্টাৰ অনে হৈ যাব ওৱান ইয়েৰ হৈ যাব না?
অ মাষ্টাৰ টো মানে যদি এতিয়া চাৰি বছৰ কৰে তেতিয়া মাষ্টাৰ টো ওৱান ইয়াৰ। যদি চাৰি বছৰটো নকৰে তেতিয়া টো ইয়াৰ ছেম আগৰ দৰে আৰু।
অ অ।
উম।
মানে কবা গ'লে ফাইভ ইয়্চ আৰু টতেল মানে।
তাকে মইয়ো। ভাবি আছোঁ কৰোঁৰে নকৰোঁ, মানে অলপ সন্দেহত আছোঁ। কৰোঁ নে নকৰো।
যদি আমাৰ কলেজত হৈ কৰিবি নে?
অ কৰিম কৰিম। উম তাকে কৰিব লাগিব আৰু, কি কৰি মন গ'লে নকৰোঁ আৰু যদি মন চন বেয়া লাগে।
এ মনচন কিয় বেয়া হব।
উম হেইটুয়ে ত। পিছে কতো ফুৰিব যোৱা প্লেন কৰা নাই নেকি, ওলাই যোৱা? বন্ধ এ যিহেতু।
এইটো হয়, এই গৰমত ক'ত ফুৰিব যায় আৰু জিহে গৰম দি আছে।
উম সেইটো হয় পিছে, মানে ফুৰিব যোৱা জোগাবোৰত বৰ বানপানীয়ে হৈ গৈছে বাৰু।
উম উম।
যদিওঁ ঘৰত ঘৰত সোমাই থাকি কিনো কৰিবি।
অ অ সেইটো হয়, তই যোৱা নাই?
মই যোৱা নাই সেইকাৰণে তোক সুধিছো ন যোৱা য দি একেলগে যাওঁ আৰু ক'ৰবাত।
অ', পাৰি পাৰি এনেকে গোটেই কেইটা লগ হৈ যদি যাওঁ।
উম উম তাকেই।
উম।
গ'লে মানে ওলাই যাব লাগে আৰু ঘৰত যদি সোমাই সোমাই কি ডালনো কৰিবি আৰু।
অ', এইটো হয়।
তাকে। তাকেই আৰু বহুত দিন লগো ধৰা নাই।
অৰে গধূলি ওলাব লাগছিল। কালি পৰহি উলাও।
অ', কালি পৰহি এবাৰ লগ ধৰিলে ভাল হ'ব ন ভাল লাগিব।
উম উম উম হয় হয়।
অ'। তোমালোকৰ মুখখন দেখা নে চ মুখ মুখ মুখবোৰ নেদেখাৰ কাৰণে চাগে মোক দিনবোৰ বেয়া যায়।
ফ্লাৰ্ত কৰি আছে নে কি?
মই লৰা মই লৰা লগত ফ্লাৰ্ট কৰিম। ইমান বেয়া দিন আহা নাই মোৰ। তুমি হাঁহি আছা নেকি?
নাই নাই নাই।
অ'। হাঁহি থাকা যেন পাইছিলো।
অ', নহয় নহয়।
টি ভি চাই আছা নেকি?
টি ভি, অ টি ভি চাই আছো এই চিনেমা।
কি?
এই কিবা হিন্দী নাই হিন্দী কিবা একচন চিনেমা।
উ, কি? কি চিনেমা? প্ৰেম
এই কি নহয় নহয়।
উ অ', অ', ঠিকে আছে ফাইটিং চিনেমা চাব লাগে।
অ', তই তই নাছা?
ৰ মই চিনেমা মানে চিনেমা ইমান চোৱা নাযায় মোৰ।
অ'।
গেম খেলি থাকোঁতে যাই গোটেই দিনটো মোৰ।
উম! তই, কিবা নতুন চিৰিজ চাইছা নেকি?
চিৰিছ অ'! কিছুমান চোৱা যায় বাৰু।
মই চোৱা হোৱাই নাই।
চাবি, চাবি চিৰিজ বোৰ চাবি! বেকাৰ মানুহ আৰু কি কৰিবি ক চিৰিজ বোৰে দেখিবি আকৌ।
সেইটোও হয়।
মোক দেখা নেকি? মই বেকাৰ মানুহ, মই চিৰিজ বোৰে চাই থাকোঁ আৰু।
এ, চাবা লাগব ৰ' কিবাকিবি।
উম! পিছে ফুৰিব যোৱাৰ মানে, পইচা জমা কৰা তেনেহলে যদি ফুৰিব যোৱা হয়।
উম, এইটো, এইটো এই লোণেই ল'ব লাগব নহয়। লোণ লৈ ল'ব লাগব।
লোণ কেলৈ ল'ব লাগে? ৰাস্তাত বাতি এটা লৈ বহি যা আৰু।
কলেজ নেগলে পইচাও নাপাই দে।
অ'! তোমাৰ ইনকাম চৰ্চটো বহুত ডিফিকাল্ট ন' বন্ধ হৈ গ'ল।
এডুকেশ্যনৰ ওপৰত ডিপেণ্ড।
মই শুনিছিলোঁ এডুকেশ্বন যোনতো মানুহৰ মানে, এক্সপেঞ্চ হয়। তাতে, তোমাৰ মানে ইনকাম আৰু সেইটো।
ইনকামৰ কাৰনে, ইনকাম
উম, ঠিকে আছে। মোৰ কাৰণে ইনকাম বাৰু। বেলেগক কে বহুত মগ বহুত মগনীয়া অৱস্থা হৈ গৈছে মোৰ।
এ, আমাৰো হৈছে।
আমাৰ মানে আৰু গুণ আছে।
মই, মই।
তোমাৰ অসমীয়া শুদ্ধ নহৈ চাগে। আমাৰ নহয়, মোৰ হয়।
আমাৰ বুলি ক'লে মানে, বাকী গ্ৰুপ কেইটাও যাঁও আৰু।
অ'! অ'! অ'! ঠিকেই আছে।
সিহঁতে বাৰু কিবা কিবি ইনকাম কৰি আছে বাৰু। আমিহে বেকাৰ বহি আছোঁ। আমি মানে মই।
মইয়ো আছোঁ তাতে।
উম, দিয়া দে তেনেহ'লে। মায়ে মাতি আছে।
অ'! ঠিক আছে। বাই, বাই।
উম, উম, বাই, বাই, টা, টা, চিও।
উম!